ইয়াত আছোৱে এনেই তই
অ মই এয়া এনেই ফোনটোকে চাই আছিলো। ইমান গৰম
বহুত
ৰুমটোত অশান্তি লাগি গৈছে অ বেছি অ
ভাত খালা জানো?
নাই খোৱা নাই খোৱা দুপৰীয়াও ভাত খোৱা নহ'লে ফ্ৰাইড ৰাইচকে খালো বিৰিয়ানী সাউচতে পাঁচটা বজিলে যে আহি পুৱালে
অ
পোৱালেহি হেৰিয়লে গৈছিলো ইণ্টাৰ্ণশ্বিপৰ কাৰণে ডিজো গৈছিলো
অ অ ঐ হেৰিয়া বিৰিয়ানী সাউজৰ বেলেগ এখন খুলিলে দেখিছ নে নাই
খুলিলে মই সেইদিনাখনে দেখিছো এহেঁতি কোনোবাই কন নে
অঁ হে ল'ৰাকেইটাই মানে তাৰপৰা গুচি আহিলে হপাই
অ গুচি আহি চাগে নিজেই দিছে হ এইটো কি বুলি কয় সেই ধুৱা চাঙৰ ওচৰতে ঘৰৰ সোৱাদ বুলিও এখন খুলিছে নহয়
হয় নি মই চোৱাই নাই অ অ দেখিছিলো দেখিছিলো সেইদিনাখন সেয়ালৈ গৈছিলোঁ মন্দিৰলে তেতিয়া দেখিছিলোঁ।
অ ঘৰৰ সোৱাদ বুলি এখন খুলিছে সেইখন হেৰি এইটো কি বুলি কয় এ ৰানদা ভাগৰ মাজতে তই দেখিছ চাগে ময়ো গৈছিলো বিয়ালৈ গ্ৰীণ কাৰ হেৰি পাত কাপোযোৰ পিন্ধিছিলে হিৰিহঁতো গৈছিলে কৃষ্ণাপিয়াও গৈছিলে
অ অ
এই গান চান বনাই আমাৰ সেই ড্ৰিম গাৰ্ল নাটক খে সি মিউজিকৰ কাম খিনি সি কৰি দিলে ৰুবুল হাজৰিকা বুলি কয় তেহেতি খুলিছে সেইখন
অ
এ দৰ্পন দা দৰ্প পন্দা মমিন বোৰ এইকেইদিন বহুত হেৰি বনাই আছে নহয় তাত
অ চাই চোৱাই নাই দেখোন মই
অ
তা পা খবৰ খাতি ক
খবৰ ভালেই আৰু ভাল নে কি ঘৰৰ পৰা আহিলোগে ইণ্টাৰ্ণশ্বিপ আছে এতিয়া ইন্টাৰ্ণশ্বিপতে মাথা একেবাৰে বেয়া হৈ গৈছে। তাকো ইমান কিবা বেলেগ দিয়াখিনি ভাল আছিলে দিছে ইণ্টাৰপ্ৰেনৰশ্বিপ। এইকেদিন ক্লাছ কেইটা হ'ল যে মই মানে কেলে মানুহে হেৰি মানে ব্যৱসায় কৰিব বিচাৰে কিছুমান যে মানে ঘৰৰ প্ৰব্লেমত পৰিবলৈ বিচাৰে ঘৰৰ চাপৰ্ট নেপায় কালি যেনিবা হেৰি এইটো কি বুলি কয় অ মানে এজন ভাল এণ্টাৰপ্ৰনৰ লগত মানে হেৰি কৰি দিছিল চেচন কৰা দিছিল। পলাশ জ্যোতি মহন্ত বুলি তেওঁ কলে আৰু মানে কেনেকে বিজনেচটো জিৰ' পৰা ষ্টাৰ্ট কৰিছিলে
অঁ
তাহ ঘৰৰ প্ৰথমতে চাপোৰ্ট কৰা নাছিলে তাৰপিছত মানে লাহে লাহে পিছলে মানে মাক তেকে চাপৰ্ট কৰিবলৈ ললে
উম।
কেনেকে পইচা ইনভেষ্ট কৰিছিলে সেইখিনি কথা কলে তাৰপিছত আমাৰ এচাইনমেন্ট এটা দিছে এইকেদিন মানে এসপ্তাহৰ এচাইনমেন্ট এটা আমি গৈ পেলাই এনেকে কি কি হেৰি হৈছে সেইবোৰ সুধি মেলি আহিব লাগে আও তেনেকুৱা
কেই কেইদিন হব।
আমাৰ ওৱান ফৰ্টি ফৰ আৱাৰ পঞ্চল্লিশ দিন মান হ'ব নেকি মাহতে বেছি হব মাহ ঘৰ পাই আহিছিলো হে পইচা খতমে হল পাই। আজি হেৰি ছানস্ক্ৰীম এটা দিছো চানস্ক্ৰীম এ দোকানত ল'ব গ'লে ইমান হেৰি দাম বেছি।
অ
লেকমি চানস্ক্ৰীণ এটা অৰ্ডাৰ দিছিলোঁ।
হেৰি কিহৰ অহ লেকমি কিমান ললে।
লেকমি টো টোহাণ্ড্ৰেড নে? থাৰ্তী ফাইভ নে কিমান লৈছে নেকি
অঁ মই এবাৰ হেৰিত লৈছো দামাৰ তাঁতছৰ এটা লৈছোঁ ফাৰ্মাচী। ভাল আকৌ।
অ'হ ত ৰ্মেৰিটো চুলি দি ইউজ কৰা নাই আজিকালি।
আজিকালি হেই সেইটো খতম হল নহয় এই হেৰি কৰোম মই হেৰি কৰো তোৰ কৰিবিচোন কিপাটো এ এনেকে হেৰিটো মইতো কৈছিলো নেকি এই মিঠিকগুটিত যে ভিটামিনি কেপচুল দি পিনি
অহ অহ।
সেইটো কৰিবি সেইদৰে বহুত চুলি হৈ যায় মোৰ বহুত চুলি আহিল।
এই মোৰ যে আগটো ইমান সৰি গৈছে নহয়। ন ৰজমেৰী লিপচটো মানে ইউজ কৰিছিলো সেইটো ভাল হল নাই এনে গজিলে নাই?
অ ইমান তা হেৰি নাপালো মই
অহ মই বুতে বুত এযোৰ ললোঁ।
অ কিমান ললে?
এই ছিক্স হানড্ৰেড কিমান লৈছিলে নেকি অনলাইনত
দিবিচোন মোৰ লিংক লিংক মোৰ বুথ এযোৰ ল'ব লাগে।
মোৰ পৰা পিন্ধিব মন যায় নহয় ইমান চাই থাকো মোৰতো এইবাৰ লৈ লওঁ। ভাল লাগে ফ্ৰক বোৰ লগত পিন্ধিলে হৈনে। চৰ্ট ফ্ৰক বোৰ লগত
অ এনেকা হেৰি পিন্ধীও ভাল লাগে এ বুট কা জিনছৰ লগত
অ বুটকাৰ লগতো ভাল লাগে।
মই এ এজন ল'ব লাগে।
মোৰ বট কাত দুটা ল'বলে ল'বলে মন যায়। তাকে ভাল লেটাৰটো চালে বহুত দাম লয়। কাটি যায় বুলিও ভয় লাগে নহয় আনি মেলি। কেইদিনমানি ইউজ কৰাৰ পিছত ফাটি যায় বুলি
আমি এনো বেছি নিপিন্ধুৱে ধেখুন কোনোবা বেছি সময় নিপিন্ধুৱে দুই তিনদিন মানহে- সেইটোৱেই অকলে গলে লাগে যেনিবা। এবাৰ ক
ত ইণ্টাৰনশিপ হৈ গ'ল
উম
অ মিহেতৰ ভাল নে?
ভালে?
তহতপ অ বহবাহ হ'ল নে কি তহতৰ তাত?
সবা হৈ গ'ল
অ গৈছিলি জানো?
এই মই তেন কলেজত আছিলোঁ। এই ইহঁতে বিয়া নহয়। আম উত্তৰ বৰতাহঁতৰ যে ককাই ঘৰৰ যে ফৰ্ণটৰ ঘৰ যে মন্টো বৰ্তা
অ
বৰ্তা ছোৱালীজনীৰ বিয়া নহয়।
অ অ কলে বৰ বিযা হে। কলে অ
তাই বয়স হল নহয় অকমান বিয়া দিব পৰা বয়স আও।
অ কেতিয়ালে
উম বাৰ তাৰিখলে
অ কৰ'বাত ফুৰিবলৈ যাবলৈহে মন গৈছে। মোৰ যে সেই তুম তুমজাং যে গৈছিলে যে লৰা ছোৱালীবোৰ মোৰ তেতিয়া বোৱা যাবলৈ মনটো গৈছ-
অ মোৰো মোৰো সঁচাকে মোৰ যাব মন গৈছিলে কিন্তু ক'ত আমাৰ ঘৰৰ মানুহ দিব
নিদিয়ে নিদিয়ে
ঘৰৰ মানুহ এনেও নিদিয়ে মই গ'লো নিদিযে আমিহে যেনবা গৈ পেলাই মৰিমগে আও
উম ক'তৰ লৰা ছোৱালী গৈ আছে মোৰ এইবাৰ এচকা এচকাচন যাবি নি এইবা
জনো চাই লওঁ।
অ
মানে কলৈনো নিয়ে
ইমান দাম পাই টিকতটে
বহুত দাম লৈ দিয়ে
এ বেছি লয় এতিয়া চা চোন তেৰ হোজাৰ মান দি টিকেটতেটা ললে তাৰপিছত তইতো কাপোৰ এনেও কিনিবি কবলে যাবলৈ হলে সেইবোৰ আকৌ এক্সট্ৰা যাব হাত খৰচ বুলি যাব। আমাৰ এইবাৰ তেৰ হেজাৰ মানালী যে গৈছিলে।
উম
তেৰ হাজাৰ টকা। তেৰ হাজাৰ টকা যা আকৌ নিজৰ হাত খৰচ আছে এ চাকৰি চাকৰি তাকৰি বোলে কৰে আৰু একদম মাহেকত বহুত দমহাপাই তেতিয়া বেলেগ কথা উম মোক যাবলৈ মন যায় লগৰ বোৰ গলে
মোৰ মন যায় কিন্তু এতিয়া সেই পইচাটোৰ কাৰণেহে অ আমাৰ বেছিও লৈ লয় পইচাটো ক'বলৈ গ'লে জোখতকৈ অভাৰ লৈ লয়
যদি একেবাৰে নাগেহে ক তহতি তেৰ হোজাৰ টকা এটা দি যাব নোৱাৰ নে
খাই দিব পইছা
তেৰ হেজাৰ মুখৰ কথা নে তেৰ হাজাৰ কত কাম কৰিম আৰু বোৰ মানুহে
সেইটোৱেইতো
নিজে ঘটি থাকে যে গম পাই মানে সেইটো বস্তু ফিল নকৰে
অ খেল নকৰাব তেৰ টকাও নাই মাজে ন একদম সেই যে নিজৰও ফুটনিটো আছে যে আকৌ এই ছদি হৈ লাখ লাখ টকা পাই।
অ অঁ অ এইবাৰ হেৰি যাবগে নহয় এইবাৰ এইবাৰ নে নে নেষ্ট ইয়াৰ যাব হপাই প্ৰিন্সিপাল ঘৈণীয়েক।
অ অ চামল দা অ এইবাৰ যাব এইবাৰ চামল দাহতে মেছেজ চেছেজ কৰেনে
নকৰে
মাজ মাজ মাজতে কেতিয়াবা কেতিয়াবা কয় তাৰ পিছত বহুত দিন খা
অ মোৰো সেই একো খা খবৰ নাই
ঘৰতে আছে সি সি
উম
এ সেইটো মাছ কম কিমান এ লাইব্ৰেৰী কৰ্চটো কিমান দিনীয়া জানো
নাজানো নহয় আমাৰ ৰূপকে কৈ আছে নহয়
অ দুপকেও সি একে লগতহে থাকে
ৰূপক সি অৰুণদ্বীপ অ তিনিটা একেলগতে কৰি আছে
তই চাৰি বছৰ কৰিবিনে নকও
কৰিম চাগে কৰিম চাগে মানে কৰাটো এই কৰি দিম নেকি ঠিক নাই
অ তাৰপিছতে এম এ কৰিবি নে বি এড
বি এড কৰিম মানে এ মানে বি এডটো এবছৰ হৈ যাব যে তেতিয়া মানে এম এ ৰ এবছৰ হৈ যাব তেতিয়া সেইকাৰণে কৰি দিব লছোঁ আৰু আমাৰ এডুকেশ্যনতো বি এডটো কৰিবই লাগিব
অ মই সে নো কম এইটো কি বুলি কয় এ চাৰি বছৰ আকৌ তিনি বছৰহে কৰিম
তাৰপাছত এম এ পঢ়িবি নেকি
মোৰ বি এড কৰিব মন নাই
এম এ ক'ত পঢ়িবা
এম এ ক'ত পঢ়ো জানো পায়
মোৰ যে গুৱাহাটীত ইমান মন আছে
মোৰ মন যায়, গুৱাহাটী ইউনিভাৰ্ছিটি এই নিচিতা ভাগৰ ভিদিঅবোৰ দেখি-দেখি। দে যাব মন আছে।
আমাৰ চিনবেৰাত, চিনিয়ৰ তাত পঢ়ে যে সেইবিলাক।
উম', আমাৰ-আমাৰ ডিপাৰ্টমেন্টও বহুত কেইটা গৈছে। গুৱাহাটী ইউনিভাৰ্ছিটি হিষ্ট্ৰিলেপ।
অ'।
তেজপুৰত হিষ্টিটো থকা হলে তেজপুৰেই গ'লোহেঁতেন।
কিন্ত তেজপুৰ-তেজপুৰত ইমান হেৰি নাই আৰু গোটেই চেণ্ট্ৰেল যে। বস্তুটো। অলপ হেৰি হয়। গুৱাহাটী ইনিভাৰ্চিটি আকৌ ন গুৱাহাটী ইনিভাৰ্চিটি আণ্ডাৰত যদি বি এড কৰ। মানে বহুত হেৰি পইণ্টছ পাই বাৰু বহুত নম্বৰ দিয়ে বোলে।
অ', বি এডৰ এন্ট্ৰেন্ঞ্চ আছিলে নহয় আজি? কেনেকুৱা লৰা ছোৱালী।
উম'।
তেনেকুৱা ভিৰ টাউনত, সেই চাৰে বাৰটা টা মান বজাত একদম পুৰা ভিৰ। গাৰ্লছিটো এই গাৰ্লছৰ ভাটলি টো আহিবই নোৱাৰি।
হ'ব দে এটা সময়ত মইও দিম গৈ নহয় তেনেকে।
আজি আমাৰ বুবোৱে কৈছে আমিও-আমিও দিমগে নহয় বোলে এনট্ৰেন্ঞ্চ।
উম'।
সেই গাতেই নালাগে পাই পঢ়িবলৈ মন নাযায়, মই বি এড কৰিম বুলি ভাবি থৈছে।
কথা আছে অ'।
হম- হম?
ক'ত কৰা হয় অ।
সেইটোৱে ভ্যাগ ক'লে তানে আৰু।
উম', ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আকৌ পৰিৱেশতটো বেয়া নালাগে। ইউনিভাৰ্চিটি ভিতৰতো ভালেই লাগে দেখি।
বেছি ভাল পাওঁ। কি নাজানো পুঠি মাছটো বেছি ভাল লাগে মোৰ। আও মা এই দেখি-দেখি মোবাইলত দেখি-দেখি বেছি মানে হেৰি হৈ যাব নেকি?
অ ৰাজীৱ গান্ধী এতিয়া বহুত, এ কা সেইবোৰৰ যে হয় আছে ইটো- সিটো এ হৈ থাকে যে।
উম'।
নন গাৰ্ভেল খিনিক লই। সেইটো কাৰনে ৰাজীৱ গান্ধী মই দুকান্ধি এনেকোৱা কনী দিব চাগে।
নহয় ম নাচিব-নাচিবলে, মই ইমান ভাল মানে ইমান ভাল নাপালোঁ।
অহ', উপষ্ণা যে তাই তাতহে পঢ়ে। ৰাজীৱ গান্ধীত।
কোন উপষ্ণা?
আয়ু উপষ্ণা পৰেল যে।
অ', তাই তালে গ'ল নি?
অ', আমাৰ ডিপাৰ্টমেন্টৰ পৰা তালৈ গ'ল নহয় আমাৰ পি জি ত যে আছিলে যে তালে গল অহ', তাই ৰাজীৱ গন্ধিতহে। তাই যোগানিটো কি কৰিছে জা